হেল্ল',
আহ শুনিছো।
অ' ভালে নহয়?
অ' ভালে দিয়া, তোমাৰ ভাল? এ খবৰ খাতি নোলোৱাই তুমি বহুত দিনৰ মূৰত ফোন কৰিছা আজি।
অ' মানে কি ক কৰ্মব্যস্ততাৰ মাজত থাকিলে মানে কি ধৰক যে কোনটো কৰিব নোৱাৰি আৰু মায়ো মানে ব্যস্ত থাকো যে।
অ-অ বুজিছো,
ত ভগৱানে ভালেৰো ক ৰাখিছেনে তোমালোকক?
তোমালোকৰ আশীৰ্বাদতে।
ঘৰৰ সকলো ভালে কৌশলে আছেটো?
অ' আছে মা দেউতাহঁতৰ ভালেই আৰু ভাইটি-ভন্টিও আছে আৰু তোমালোকৰ ঘৰত ভালনে চবৰে?
অ' ভালে আছো দিয়া।
উম,
মানে এটা কথা সুধো ফোন কৰিলো তোমাক?
অ' কোৱা?
এতিয়া যোনটো মানে কি আমাৰ নগাঁওৰ বৰদোৱা প্ৰজেক্টটো তোমালোকে তাত গৈছ নে বাৰু?
অ' না হেৰি নাই যোৱা দেই মই মানে মাহতে গৈছে কিন্তু মই যাবই পৰাই নাই।
আহ, চাবাছোঁন এবাৰ নহ'লে। সময় পালে তাত এ পৰা ঘূৰি কৰি মানে কি, খাইখিনি এবাৰ চাইআহিব মন আছে। ভালকৈ?
অ' যাবা নেকি তোমালোকে?
অ' যাব পাৰি তোমালোক যদি মানে ফ্ৰী থাকা।
অ পাৰিহি তেনেকে যাবলৈ কাৰণে ন মানে ফ্ৰি আছো ঘৰত কলেজটো বন্ধ হলেই ন। ঘৰতহে আছো এতিয়া এনেই মানে পৰীক্ষা শেষ। হ'ল যে সেইকাৰণে এইকেইদিন আমাৰ বন্ধ আৰু।
অ' কি-কি নতুনকে শুনিছো বহুত ভালক বনোৱা হৈছে এবাৰ।
উম-উম, বহুত ভালকে বনোৱা হৈছে মাহঁতে কৈছেহি আহি পেলাই। মানে গলে ধৰ কেনেকে যাব লাগিব গম পাইছা মাহঁতে ভালেই পালে মানে মাহঁতে অকন সোনকালে গৈছিলে ন। ত ৰ'দ-চ'দ পালে মানে অকনমান মাহঁতে আহি পেলাই মোক কৈছেহি মানে গলে অ এই আমি যিহেতু অসমীয়া মানুহ নহ ত আমি ৰাতিপুৱা নামভাগ মানে চ নামভাগ মানে পালেগৈ ভাল আৰু ত এঘাৰটা মান বজাত যদি পাওঁগৈ আমি তেনেহলে চাৰে বাৰটা মানলৈ নামখন চালো ধৰ তাৰপিছত কিবা এটা খাই মেলি তাৰপিছত সেই প্ৰকল্পটো লৈ মানে তেতিয়া যাব পাৰিব দুটামান বজাত।
মানে তুমি ক'ব বিচাৰছা নে কি কীৰ্তন ঘৰত হোৱা নাম প্ৰসংগটো তোমাৰ চাব মন আছে?
অ', মানে বৰদোৱা যোনটো আগৰ ঠাই আছিল ন সেই তাত নামঘৰটোৰ কথা কৈছো। মই সেই ফাৰ্ষ্ট তাত গৈ পেলাই অ'। তাৰপিছত মানে সেই উম উম সেয়া ভাত। পানী খাই মেলি তাৰ পিছত আকৌ মানে সেই প্ৰকল্পটো তেতিয়া যাব পাৰি।
ভাত পানী আনে তাতে হোটেলত খাবানে আহ মানে ভাত পানী হোটেলত নাই হোটেলত খোৱাকৈ নিজে বা তাত। বনাই কৰি খোৱা আমি
অ' নিজে বনাই কৈ খালে ভাল আৰু কিন্তু মানে লগত মানুহ ল যাব লাগিব ন কাৰণ আমি বস্তুবিলাক ঘম
অ সেইটো হ'ব বাৰু। উ লগৰ বন্ধু গ'লেতটো একেলগে মিলি জুলি বনোৱাটো ইমান কিহৰ আপত্তি নহয়।
অ কিন্তু তেনেকে হলে মানে এঘাৰটা বজাত নহয় সোনকালে যাব লাগিব ৰাতিপুৱা কাৰণ বস্তুবিলাক যাৰ যোগাৰ কৰিব লাগিব ন আমি গৈ এ তাত। জেকা বিচাৰিবই লাগিব।
মাহঁতে যাওঁতে যাতায়াত ব্যৱস্থাটো কেনেকুৱা পাইছিল বাৰু?
নাই ৰাস্তা বহুত ভাল হল এতিয়া যাতায়তৰ কাৰণে ইমান অসুবিধা নাই ধৰ তেনেকুৱা।
মহাদেৱক খোজ কঢ়িলা লিছিল হেলা কৰিছিল নেকি বাৰু তেতিয়া মাহাদেৱৰ তেতিয়া খোজকাঢ়ি এলা অনুভব কৰিছিল নেকি বাৰু এনে তুমাক কথা কৈছিলেহি নেকি ঘৰত আহি কিনে যেনেকুৱা লাগিলে মোৰত
অ' তেতিয়া মানে মানুহ অকন সৰহ আছিল যে নতুন এই অমৃত শাহ আহিছিল। ছিল নেকি সেই তেনেকুৱা সময়ত গৈছিলে মাহতে।
অ' অ' যেতিয়া মানে মুকলি কৰিছিল তেতিয়া আহিছিল নহয়।
অ' অ' সেই তেতিয়া মানে বহুত খোজকাঢ়িব লগা হ'ল কিন্তু আমি এতিয়া যালে মানে আমি গাড়ী লৈ যাব পাৰিম ন তালৈকে। আমাৰ মানে ইমান অসুবিধা নহবহে মাহঁতে হক অকমান অসুবিধা পালে আৰু
উ মানে তুমি এতিয়া তোমাৰ মানে কেনেকুৱা লাগিব যে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট এনেকুৱা এটা মানে কি মানে বহুত দিনৰ পৰা ভালকে থকা বা
অ' সেয়াই বহুত ইমান বেডখল ম উ মাটি বিলাক মানে মুকলি কৰি হয় ইমান ডাঙৰ
তেনেকুৱা এটা বনাইছে তাত তুমি কি কথা কব বিছাৰা মানে। সেইটো প্ৰকল্পটোক লৈ কিনে তুমি কিবা ক'ব বিচাৰা নেকি?
অ' মানে আমাৰ এইটো গৰ্বৰ কথা ন কাৰণ অ' আমাৰ যিহেতু মহাপুৰুষ। নৰ শ্ৰীমন্ত শংকৰদেৱৰ সেইখিনিতে জন্মস্থান আছিলে ত তাত যদি এটা মানে তেওঁৰ নাম লৈ পেলাই এটা প্ৰকল্প বনোৱা যায় সেইটোতো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। কথা হয়।
হয় তুমি মহ উ চ তুমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তুমি আৰু কিবা কিবি জানানে ক'ব পাৰিবানে বিতংভাৱে।
একদম ভাৱে মানে এতিয়া ইমান কৈ থাকিব নোৱাৰি তথাপিও মানে বেছি খিনি জানো আৰু তেওঁৰ আহ যেতিয়া মানে জন্ম হৈছিল তেতিয়া সেৰ সৈতেহে লালন পালন কৰিছিলে আইতাকে নিজৰ তাৰ পিছত তেওঁ কীৰ্তন ঘোষা ৰচনা কৰিছিলে আৰু তেওঁ বহুতো তেনেকুৱা মানে ৰচনা আছে। যোনবিলাক আমি এতিয়াও পঢ়ি থাকোঁ‌। আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত প্ৰয়োজনীয় আমাক মানে বহুত সত্ৰীয়া নৃত্যৰ বিষয়ে আমাক তেৱে মানে জনাই থৈ গৈছে। তেনেকে মানে বহুত তেৰাৰ মানে আমাৰ ওপৰত বহুত। আহ কৃতজ্ঞ। আমি হ'ব লাগে তেওঁৰ ওচৰত।
মই জনামতে তেখেত চৈধ্যশ নবছৰ চনত। জন্ম গ্ৰহণ কৰিছিল।
উম লেটেকু পুখুৰী নামৰ সেই স্থান খিনি আছিলে তাত।
নাৰায়ণপুৰৰ লেতেকু পুখুৰী তটো মাধৱদেৱহে জন্ম হৈছিল
অ শিষ্যজন আছিলে তাৰ মানে।
শ্ৰীমন্ত শংকৰদেৱে সৰুতে মাধৱ কন্দলীৰ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।
উম উম
মাক দেউতাক মাকৰ দেউতাকৰ নামটো মই মাকৰ নামটো সত্যসধ্যা
উম অহ
তেওঁলোকে ভূঞাকুলত জন্মগ্ৰহণ কৰিছিল।
উম
মাক দেউতাক সৰুতে নোহোৱাৰ বাবে আইতাক খেৰসূতিয়ে ডাঙৰ দীঘল কৰিছিল।
অহ
তেখেতৰ যোনবিলাক আগবঢ়াই থৈছে বা আমাৰ অসমীয়া সংস্কৃতিৰ যোনবিলাক মানে আগবঢ়াই থৈ যোৱা যোনবিলাক অৱদান। মানে সেইটো আমাৰ অসমীয়া। যেতিয়ালৈ অসমীয়া ভাষাটো জীয়াই থাকিব। তেতিয়ালে আমাৰ শংদেৱজনৰ যোন বিলাক। আগঢ়াই থৈ যোৱা যোনবিলাক মানে,
অ ৰচনা বিলাক আছে তেওঁৰে মানে এ তেখেতে তেখেতে মানে য'তে মানে গৈছিলে, অকণমান অকণমান সময়ত মানে জিৰণি য'ত য'ত লৈছিলে, তাত যিবিলাক মানে কিতাপ গ্ৰন্থ লিখিছিলে সেইবিলাক মানে তাতে থৈ গৈছিলে।
অ শুনামতে বাৰ কুৰি বৰগীটৰ ৰচনা কৰিছিল।
এতিয়া মানে সেইবিলাক ৰচনাবিলাক সেয়া যৰ তৰ পৰা মানে সংগ্ৰহ কৰি পেলাই সেই মানে প্ৰকল্পটোত চাগে, ৰখাৰ ব্যৱস্থা কৰিছে নেকি মই শুনা মতে।
অ সেইটো হ'ব পাৰে কিন্তু আৰু কিছুমান আমাৰ শংকৰদেৱে যোনবিলাক বস্তু ব্যৱহাৰ কৰিছিল বা যি সা সামগ্ৰী ব্যৱহাৰ, তেতিয়া তেনেকুৱা বিলাক বস্তুোটো আমাৰ কলা ক্ষেত্ৰতো সংৰক্ষিতভাৱে হৈ আছে এতিয়াও।
অহ
ত এই কেইদিনমান আগত আমাৰ মুখ্যমন্ত্ৰী যে প্ৰধানমন্ত্ৰী কৈছিল যে বাহিৰত বৃন্দাৱনী বস্ত্ৰলৈ আহিবৰ কাৰণে।
অহ
সেইকাৰণ হৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছো বাৰু
উম উম
যে তেনেকুৱা এটা বস্তু মানে আমাৰ ইংলেণ্ডৰ ৰানীয়ে যেতিয়া নিছিল অ তেতিয়া ভাৰতবৰ্ষ চাগে তেতিয়া নিয়া বস্তু এই যেন আমি এতিয়া ঘূৰাই পাইছোঁ।
উম
চৰকাৰখনে বহুত কিছুমান কাম কৰিছে তথাপিও কিছুমান কাম এতিয়ালৈ ৰখি আছে বা বাকী আছে।
ৰখি আছে অ
মানে কিছুমান এতিয়া আচনি বিলাক যিমান বিলাক উলিয়াই আছে। সেইবিলাক আঁচনিৰ দ্বাৰা মানে মানুহ বিলাকে ভাবি আছে হয় কি বহুত আমাৰ ভাল আ হৈছে কিন্তু বহুত, আমাৰ বেয়া হৈ হৈ গৈ আছে
বেয়া অ বাই আছে যি বিলাক আঁচনি দি আছে সেইবিলাক দি পেলাই আকৌ দাম বঢ়াই বঢ়াই আমাৰ পৰা যে দুগুন লৈ আছে সিহঁতে সেইটো কথা গম পোৱা নাই
সেইটো সেইটো কাৰণে মানে কি আমি অলপ পিছ পৰি আছো নেকি বাৰ এতিয়া যিহেতু আমাৰ নতুন জেনেৰেশ্যনটো উঠি আছে তাৰ ওপৰত বাৰ কেনেকুৱা প্ৰভাৱ পৰিব তেুৱ কেতিয়া স যেনেকি এতিয়া চি এছ টি কিবা কিবি এইাক অ এইবিলাকতো বহুত মাথা মাৰিব ন আমাৰ শেষত গৈগে ন মূৰত
অ হয় দিয়া
যদি এক কেজি চাউল পঞ্চল্লিছ টকাম পাছত খাম কেনেকে কি কিনিনে খাম নে খেতি কৰিম অৱশ্যে বা আমি খেতি কৰি খোৱা মানুহে বাৰু তথাপি আমাৰ
খেতি কৰিয়ে দিয়াচোন নোৱাৰি নহয় বস্তু বিলাকৰ যাম দাম মানে ইমান একে আকাশ চুই থাকে খেতি কৰি ইমানে মানুহে নিজৰ প্ৰয়োজন খিনি মানে নোৱাৰে আৰু কৰিবলৈ কাৰণে গোটেইখিনি
মান খেতি কৰি সকলো বস্তু পাব নোৱাৰিতো
উম
মানে তুমি এে বহুত খেতি জানি হ'ল তেতিয়াহে তুমি গোটেইবিলাক বস্তু ঘৰতে পাব পাৰিবা আৰু আমি সেইফালৰ বহুত চহকী হ'ব লাগিব যেনে তুমি এতিয়া চেনী বা ঘৰত সদায় ব্যৱহাৰ থোৱা চেনী চাহপাত বা চাহটো এনে খোৱা যায় অসমত
আহ
চাহপাতটো বা আমি পাম সেইটো বাৰ ডাঙৰ এটা হেৰি আছে
কিন্তু আমাৰ অসমৰ যোনটো মানে ভাল চাহপাতটো ন সেইটো মানে আমি নাপাও এ কাৰণ সেইটো বাহিৰলৈহে দি পঠিয়াই দিয়ে
হয় সেইটো হয় আমি খঠাৰি তাতহে পাওছ মোৰ মতে যোনবিলাক খোৱা যায় দিয়ক ভাল ভাল বিলাকতো বহুত দূৰলে যোৱা হোৱা নাই আমদানি ৰপ্তানি কৰোঁতে কৰোঁ আমাৰ নিজৰ অসম খনেই দুখীয়া হৈ গৈছে স
উম সেইটোৱে
এতিয়া আমাৰ অসমতে তেল আছে বা ডিগবৈ প্ৰথম খন হয় তেনেকে তাৰপতো তেল ওলাইছিল এতিয়া আমাৰ তেল বেলেগক
তথাপিও আমি তেল ইমান দাম দি দি কিনিবলগীয়া হৈছে এতিয়া জানো চৰকাৰে এইবিলাক কাম কৰি আছে তাৰ সলনি জানো অ সেই তেল শোধনাগাৰ এটা ভাল তে বহাই পেললে আমাৰ তেল খিনি আমাৰ ইয়াতে যাতে ফিল্টাৰ কৰি পেলাই আমাক দিব পাৰে হয় নে নহয় এতিয়া তেল ফিল্টাৰ কৰিবলৈ কাৰণে বাহিৰত পঠিওৱা হয় সেইকাৰণে আমাৰ আহোতে আহোতে দামতটো ইমান বেছি হৈ যায়
উম
আৰু যদি সেইটো কৰি দিয়ে চৰকাৰে তাৰ পিছত তাততো বহুত মানে ল'ৰা ছোৱালীও চাকৰি বাকৰি পাব ন বহুত নিব নিবনুৱা মানে সমস্যাটো সমাধান হ'ব অলপমান
শুনামতে আমাৰ যোনটো এ ম মানে কি হে আছে যোনটো নুনমাটি আমাৰ গুৱাহাটীৰ নুন মাটিতটো মানে সেইটো অলপকে অসুবিধা হৈ থকা আছে কিন্তু হৈ আছে এ শুনাও দে আৰু
উম উম দিয়া হ'ব দিয়া নহলে এতিয়া মই ৰাখো উম উম দিয়া উম উ আৰু প়ি যালো